হেল্ল', হেল্ল'?
হেল্ল'?
অ' কি খবৰ?
হেল্ল'?
হেল্ল' শুনা নাই নেকি?
হেল্ল'?
মই শুনি আছো। হেল্ল'?
অ কোৱা কি খবৰ তোমাৰ? অ কোৱা কি খবৰ তোমাৰ?
ভাল। তোমাৰ কি খবৰ?
মোৰো ভাল।
অ।
কি কৰি আছা তুমি?
মই একো কৰা নাই বহি আছো, তুমি কি কৰি আছা?
মই একো কৰা নাই, তুমি ভ্ৰমণ কৰিবলৈ ভাল পোৱা নেকি?
হয়' মই বহুত ভাল পাওঁ ভ্ৰমণ কৰি। নতুন ঠাই চাবলে মোৰ বহুত ভাল লাগে, তোমাৰ?
মোৰো, মোৰো ভাল লাগে নতুন নতুন। ঠাই চাবলৈ, ঘূৰি ফুৰিবলৈ।
তোমাৰ এতিয়ালৈকে কৰা আটাইতকৈ স্মৰণীয় কোনটো ঠাই?
মোৰ বাবে মই দাৰ্জিলিঙলৈ গৈছিলো, সেইটো মোৰ সকলোতকে বেছি স্মৰণীয়।
হয়' ঠিকে কৈছা, সেই ঠাইখনত কি বিশেষ ভাল লাগিছিল ন তোমাৰ?
অ' তাতে মোৰ আ 'পাহাৰ আছিলে, ঠাণ্ডা বতাহ, সেউজীয়া প্ৰকৃতি। এইবিলাক মানে প্ৰাকৃতিক দৃশ্যতো বহুত ধুনীয়া আছিলে, আৰু বহুত চাফা। সেইকাৰণে মোৰ ভাল লাগিছিলে।
হয়। মইও নতুন নতুন ঠাই চাবলৈ আৰু বিভিন্ন সংস্কৃতি অ' জানিবলে বহুত ভাল পাওঁ।
সঁচাকৈয়ে ভ্ৰমণে আমাৰ বহুত নতুন অভিজ্ঞতা শিকায় নহয়নে?
হয় ঠিকেই কৈছা, ভ্ৰমণে অভিজ্ঞতা আৰু জ্ঞান দিয়ে। সাধাৰণতে তুমি পৰিয়ালৰ লগত ভ্ৰমণ কৰা নে বন্ধুৰ লগত?
মই সাধাৰণতে পৰিয়ালৰ লগতে কৰো। আহ', বেছিভাগ পৰিয়ালৰ লগত কৰো আৰু মানে আহ', মাজে -মাজে বন্ধুৰ লগত কৰো।
হয়। মই, পৰিয়ালতকৈ মানে বন্ধুৰ লগত কৰি বেছি ভাল পাওঁ। হুম।
অ'।
ভ্ৰমণৰ আগতে নিশ্চয় আহ', ভা -ভালদৰে পৰিকল্পনা কৰিব লাগে নহয় নে?
অ', মই কৰোঁ যাত্ৰাৰ টিকিট হোটেল আৰু খৰচৰ কথা আগতে ভাবি লব, ভাবি লওঁ মই।
ঠিকেই কৈছা।
তুমি পাহাৰীয়া ঠাই বেছি ভাল পোৱা নে, আহ', - তেনেকুৱা নদী সমুদ্ৰ এনেকুৱা ঠাই বিলাক ভাল পোৱা?
মই পাহাৰীয়া ঠাই বেছি ভাল পাওঁ। কাৰণ তাত পৰিৱেশ বহুত শান্ত।
অ'।
মোৰ কি, তোমাৰ?
তুমি কি কৈছিলা মোক?
মই ক'লো মই বেছিভাগ পাহাৰীয়া ঠাই বেছি ভাল পাওঁ, কাৰণ তাত পৰিৱেশ বহুত শান্ত হয়।
অ' মোৰ কিন্তু আহ', সমুদ্ৰ ঢৌ আৰু বালিচৰ বোৰ বহুত ভাল লাগে, যিহেতু আজি-কালি বহুত গৰম। সেইকাৰণে মই বেছিভাগ সমুদ্ৰ, নদী এনেকুৱা জেগা বিলাক ফুৰিবলৈ যাওঁ।
হয় ঠিকে কৈছা, পিছে মই কেইদিনমান আগত, সমুদ্ৰ পাৰত গৈছিলো।
অ', ভ্ৰমণৰ সময়ত ফটো তুলিবলৈ ভাল পোৱা নে?
বহুত ভাল পাওঁ মইতো ভ্ৰমণ গলে ফটো -ফটো আহ', উঠিব ব্যস্ত হৈ থাকো।
অ'।
ফটোবোৰ ভ্ৰমণৰ স্মৃতিবোৰ বহুত দিন ধৰি, আহ', চাই থাকিবলৈ বহুত ভাল লাগে।
অ', ঠিকে কৈছে তুমি, ময়ো ফটো উঠি মানে ফটোবোৰ থাকিলে আৰু উম থাকি যায় ন এটা, এ, স্মৃতি থাকি যায় অঁহ'। নতুন ঠাইৰ খাদ্যয় খাদ্যও খাই ভাল লাগে ন নতুন নতুন?
হয় ঠিকেই কৈছে, নতুন অ', কৰ'বাত গ'লে নতুন ঠাই ভ্ৰমণত গ'লে তাৰে নতুন- নতুন আহ', খাদ্য তাৰে আহ', সাংস্কৃতি বোৰ, বহুত ভাল লাগে নহয় নে?
অ', ঠিকেই কৈছা তুমি।
প্ৰতিখন ঠাইৰ নিজে- নিজে বিশেষ খাদ্য থাকে কিন্তু।
অঁ সেইটো ঠিকেই কৈছা, আৰু নতুন নতুন ঠাইৰ খাদ্য খাই বেছি ভাল লাগে। যে নতুন নতুন আমি মানে খাদ্যৰ বিষয়েও জানিব পাৰি
হয় ঠিকে।
সঁচাকেই ভ্ৰমণে মানুহৰ মনটো সতেজ কৰি তোলে।
হয় ঠিকেই কৈছা। দৈনন্দিন ব্যস্ততাৰ পৰা অলপ আঁতৰি থাকিবলৈ ভ্ৰমণ বহুত উপকাৰী কিন্তু
অঁ তুমি ঠিকেই কৈছা। তুমি ভৱিষ্যতে কোন ঠাইলৈ যাব বিচৰা?
মই লাডাখ যাব বিচাৰো।
অঁ লাডাখ লাডাখ মইও মোৰো এটা সপোন হয় লাডাখ যোৱা। মইয়ো ভাবি থৈছো।
তাতে বাইক ৰাইড কৰিবৰ কাৰণে মোৰ বহুত ইচ্ছা।
অঁ বুলেট লৈ ন মোৰো ভাল লাগে। মা নে পাহাৰীয়া জাগা আছে ন।
অ ইমান ধুনীয়া তাৰে জাগা। তাৰে পৰিৱেশটো মোৰ বহুত মানে মনটো আ আ কৃতয় কৰি উঠায়।
পিছে ভ্ৰমণৰ সময়ত কিছুমান সাৱধানতা আমি ল'ব লাগে। তুমি জানা নে?
হয় তুমি ঠিকেই কৈছা। নিজৰ সামগ্ৰী সুৰক্ষিত ৰাখিব লাগে আৰু স্থানীয় নিয়ম কা কানুন মানি চলিব লাগে।
অ একেবাৰে ঠিকে কৈছা সুৰক্ষা সদায় প্ৰথম।
হয়।
তুমি ভ্ৰমণৰ সময়ত মানে আৰু কি কি সাৱধানতা ল'ব লাগে মানে বুলি ভাবা?
আহ নিজৰ সামগ্ৰী খিনি ভালকে ৰাখিব লাগে। আৰু তাৰে নিয়ম কানুন খিনি ভালকে মানিব লাগে। তাৰে নিজৰ আহ নিজৰ হেৰি থাকে সেই টো নিজে মানি চলিব লাগে।
অঁ ঠিকেই কৈছে। আৰু মানে আগতে যোৱাৰ আগতে জাগা খিনি ভালকে মানে পৰিকল্পনা কৰি ল'ব লাগে তেতিয়া সুযোগ হয় যাওঁতে নহয় নে?
ঠিকে কৈছা তাৰে আ তাতে যোৱাৰ আগত পৰিকল্পনা কৰি যাব লাগে তাৰে তাতে যে যাবা যাই কিনে থাকা থাকিবা তাৰে জাগা খিনিও ভালকে অ চাই চিতি যাব লাগে।
অঁ।
পিছে তুমি আহ আকৌ ভ্ৰমণত কেতিয়া যাবা বুলি ভাবিছা?
মই আমাৰ বিদ্যালয়ত গৰমৰ বন্ধ দিব মই তেতিয়া যাম বুলি ভাবিছো। তুমি কেতিয়া যাম বুলি ভাবিছা?
মইয়ো গৰমৰ বন্ধত এইবাৰ যাম বুলি ভাবিছো। পিছে কত যাবা বুলি ভাবিছা?
মই অ এইবাৰ বেছি দূৰলৈ নাযাওঁ মানে মই এইবাৰ মোৰ আঁ আইতাৰ ঘৰত যাম বুলি ভাবিছো বহুত বছৰৰ পৰা যোৱা নাই মই। সেইকাৰণে মানে এ বিদ্যালয়ত মানে চলি থাকে ন পৰীক্ষা খোলে আৰু সেইকাণে যা
হয় হয়। ঠিকেই কৈছা।
তুমি ক'ত যাবা?
মই শ্বিলঙলে যাম বুলি ভাবিছো। যিহেতু আ আমাৰ আহ আমাৰ জাগাখিনিত বহুত গৰম। ত' শ্বিলঙত যাব বিচাৰিছো। তাতে অলপমান পাহাৰীয়া জাগা ঠাণ্ডা হয়।
অ, তুমি ঠিকেই কৈছা। ইয়াতে বৰষুণ পৰি থাকে। ঠাণ্ডা হৈ থাকে ন।
হয় হয়। ঠিকেই কৈছা।
আৰু কি কি কৰা তুমি ভ্ৰমণত গলে?
ভ্ৰমণত গ'লে মই আহ অ নতুন নতন কাপোৰ পিন্ধো, ফটো উঠো। আহ মানে তাৰে খাদ্যখিনি আহ খাই টেষ্ট কৰি চাও মানে কেনেকুৱা, চব জাগাৰে বেলেগ বেলেগ খাদ্য আৰু মোৰ ভাল লাগে।
হুম। মোৰো একেই। মইও যদি যাওঁ মই মানে আহ নতুন নতুন জেগা। মই মানে প্ৰকৃতি ভাল লাগে। সেইকাৰণে মই যাওঁ আৰু মানে উম তাৰ উ বেলেগ বেলেগ জেগাত নতুন নতুন বতাহ। আৰু অ মানে নতুন নতুন মানে জীৱ জন্তু আছেই। ততে থাকে আৰু নতুন নতুন খোৱা। এইবিলাক মানে মোৰ বহুত বেছি ভাল লাগে। সেইকাৰণে মই সেইবিলাকে কৰো আৰু বেছিকে ফটো উঠো যিহেতু স্মৃতি ও ৰাখিব লাগে।
হয়। ঠিকেই কৈছা। আ ভ্ৰমণে আমাক বহু নতুন অভিজ্ঞতা আৰু জ্ঞান দিয়ে।
অ তো তো তুমি ঠিকেই কৈছা। ভ্ৰমণ কৰিলে আমি মানে অলপমান আ বাহিৰা বস্তু বিলাক জনা হও ন।
অ। ভ্ৰমণত গলে বহুত বাহিৰা আ জ্ঞান আ আমি পাও।
অ। থিকেই কৈছা তুমি।
পিছে কেতিয়াবা ওলাবা। আমি এক লগত ভ্ৰমণলৈ যাম।
হুম?
কেতিয়াবা ওলাবা। আমি তেতিয়া ভ্ৰমনলৈ যাম কেতিয়াবা এক লগত।
অ, ঠিক আছে। তুমি মানে কেনেকুৱা জাগা যাবলে বিচাৰা মোৰ লগত?
মই পাহাৰীয়া শান্ত সুস্থ জাগাত যাবলে বিচাৰোঁ।
অ, মইও। যিহেতু চহৰত থাকো আজিকালি মানে শান্তি নাইয়ে এ চহৰত। আৰু বহুত গৰম। এনেকুৱা জাগাত যাম যত, ঠাণ্ডা থাকে ন?
হয়। ঠিকেই কৈছা।
আৰু বহুত ফটো উঠিম।
অঁ।
কি কি খাব বিচৰা তুমি যাই?
মই পাহাৰীয়া জাগাত যাব বিচাৰো য'ত, পাহাৰত যে মেগী বনাই? এ পাহাৰীয়া মেগী খাব মোৰ বহুত ইচ্ছা আছে।
কি কৈছা মানে শুনা নাই? কি কৈছা আৰু এবাৰ কোৱা?
পাহাৰত যাব বিচাৰো যত পাহাৰত যে মেগী বনাই। মই পাহাৰৰ মেগী খাব বহুত ইচ্ছা কৰো।
অ আৰু পাহাৰৰ মানে। দৃশ্যয়তো বহুত ধুনীয়া লাগে আৰু কিছুমানে যে বৰফ পৰি থাকে। সেইটোয়েও বহুত বেছি ভাল লাগে ন।
হয় ঠিকে কৈছা।
নতুন নতুন মানে খেল তাৰ পিছত কিছুমান অ খেতি থাকে আৰু কিছুমান তাহতৰ উৎসৱ পাৰ্বন থাকে। সেইবিলাকো বহুত বেছি ভাল লাগে। সেইবিলাকো কৰি চাম।
হয় ঠিকে কৈছা। কিন্তু ভ্ৰমণত যাই। কেতিয়াবা সিহঁতৰ সাংস্কৃতিক থাকে কেতিয়াবা সাজ পোচাক বিলাক পিন্ধি কিনে, আহ, ফটো উঠ উঠা উঠোৱাটো মোৰ কাৰণে বহুত উ ভাল লাগে যে, তাতে যাই কিনে সিহঁতৰ সাংস্কৃতিক পালন কৰিম। আহ, সাজ পোছাক বিলাক পিন্ধি ফটো উঠিম এটা স্মৃতি থাকিব। আহ,
অ তুমি ঠিকে কৈছা। সেইটো মোৰো থাকে। মানে মই যদি যাওঁ কৰ'বাত ফুৰিবলে, তেনেহলে নতুন কাপোৰ- চাপোৰ, আৰু লৈ ফুৰো। আৰু তাতে গৈ কেনে মানে বজাৰ কৰো তাহাতৰ সাংস্কৃতিক বস্তু খিনি। কিনো, সেইবিলাক বহুত বেছি ভাল লাগে বহুত বেছি স্মৰণীয় সেই বস্তু বিলাক নহয় নে?
হয় কিন্তু।
উম।
পিছে তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল, বহুত কথা জানিব পাৰিলো।
অ মোৰো বহুত ভাল লাগিল, তোমাৰ আহ মানে, ফুৰিব যোৱা কথাবিলাক শুনি দিয়া।
হয়।
দিছে।